হেল্ল' হেল্ল' এ আছো এনেই কি কৰি আছা!
ময়ও আছো এনেই
অ অ ভালনে?
উম ভালেই তোমাৰ।
উম মো ভালেই বাও।
অ অ
এতিয়া খোৱা বোৱা কৰিলা
উম ভাত নাই খোৱা বাওঁ চাহে খালো।
অ অ
ভাতে খালো বাওঁ।
অ আমি খালো আও এই খাই ব আজৰি হৈ বহিছো অকণমান, অৱ তাকে অ ঘৰত ভালে নহয়
অ ভালেই তোমালোকৰ
ভাল ভাল অ তোমালোকৰ ঘৰ ক'ত, হয়
মোৰ ঘৰ হেৰিয়ত, নাৰায়ণপুৰত
অ নাৰায়ণপুৰ
উম উম
উম তাকে মোৰো নাৰায়ণপুৰতে
অ ওচৰতে
ওচৰতে অ, তাকে উফ গৰম আজি বহুত দিছে
উম পোৰা দিছে আও
পুৰা দিছে অ, বহুত গৰম হৈছে। সেইফালে খেতি কৰিছে নাই তোমালোকৰ ফালে
কৰিছে।
অ
খেতি কৰি আছোঁ আমাৰ ৰুব হোৱা নাই আৰু
অহ অহ
সোমবাৰৰ পৰা দিব নেকি
অঁহ
তোমালোকৰ
আমাৰো বোকা মানে দুচাহ বালে আৰু আছে চাবলে বোকা হ'ব কঠীয়া ডাঙৰ হৈছে আৰু ৰুব চাগে কাইলৈ মানুহ আহিব খেতি কৰা মানুহ তাৰপৰা সেই ৰুব চাগে পৰহিলে মানে
আমাৰ সোমবাৰৰ পৰা দিম বুলি কৈছে আৰু
অঁ অঁ আমাৰো সেই ৰোৱা হ'ব। উম তাকেহে পানী নাইকিয়াই হব পথাৰত
উম।
হেৰি হাল চাল বাই থোৱা আছে এতিয়া সেই কাইলৈ মানে সেইখিনি আহিলে বোকা চোকা দিব পৰা হ'ব আৰু
অহ
উ তাকে ঘৰতে আছা নেকি এতিয়া
ঘৰতে আছোঁ।
তাকে এতিয়া বন্ধই নহয় পঢ়ি আছানে তুমি
অ পঢ়ি হ'ল বাও
অঁহ তাকে কৰ'বাত ফুৰিবলৈ যাবা নেকি গৰম জুলাইত
জানো কিনো কওঁ আও
অহ
যাব লাগিব।
অ অকমান ওলাই মেলি যাবা
উম যাব লাগিব নগলে আকৌ নহ'ব নহয় মাহতকো অকমান মানে হেৰি কৈ মেলি
অঁ খুৱাই মেলি
উম
অনুনগাবা
তুমি যাবা নাই
আমাৰ তাকে ভাবি থৈছোঁ জুলাই একৈশ তাৰিখে যাম বুলি তে যোৱাৰ কথা আছে। আমাৰ বাঁহত যাব আমাৰ এতিয়া বন্ধ যে হেৰিবিলাক স্কুল বন্ধ গৰম বন্ধ বন্ধত তাতে আকৌ খুলিলে আকৌ সময়ে নহ'ব বন্ধতে যাব।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
উম হেৰি এটা কৰি থোৱা আছে যোৱা কথা। পাতি থোৱা আছে বাৰু সে
তুমিও পঢ়ি এহ আছানে
মোৰ পঢ়ি হ'ল বাৰু আকৌ পঢ়াহে নাই বাৰু এতিয়া এতিয়া আকৌ একো পঢ়া নাই বাৰু ঘৰতেহে আছোঁ।
অহ
সেয়াহ সেই কৰি লবা
কোন ক্লাছ
মই এইবাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। ডিগ্ৰী কমপ্লিট কৰি তাৰ পিছত একো পঢ়া নাই বাৰু।
অ মহতি একেই তেনেহলে
অ তুমিও তেনেকুৱাই নি?
উম
অ
দলে কৈছে ব
আহ
ময়ো তাৰপিছত নপঢ়িলো আৰু
অ ময়ো তেনেকে পঢ়িম বুলি ভাবিছিলো, তাৰ পৰা একো হেৰি কৰোৱা নাই বাৰ পতা নাই এতিয়ালৈকে আক সেই দিগদাৰো হয়
তাকে
হম
এইবোৰ অনলাইন ভুল আছে নহয় কৰি পানে কি থাৰ্ড গ্ৰিয়েড ফৰ্থ গ্ৰিয়েডবোৰ ওলাইছে নহয় কৰিবা নে কি?
আকৌ এপ্লাই কৰিব লাগিব
উম।
এইবাৰ তুমি আগতে কৰিছিলনে?
নাই আগতে নকৰিলো, মানে এই মই লখ অ লখিমপুৰত থাকিলো যে
অঁ অঁ
নোৱাৰো, এবাৰ আৰু ক উ ময়ও ভাবিছো বাৰু কৰিম বুলি কি হয় নাও হলা
উম খোলা নাই খুলিলে তেতিয়া হেৰি হ'ব কৰিব পৰা হ'ব। তাকে দি থ'ম পাছ কৰিলোঁ নকৰিলোঁ আৰু
উম হলে হ'ব নহ'লে নাই আ দিম আৰু
হ'লে হ'ব নহ'লে নাই তাকে দিম এ আমাৰনো ক'ত হ'ব আৰু
হেৰি কৰি দিয়াৰ আগতব্য তো দিও আৰু
সেয়েহে তাকে দিব লাগিব, মই যোৱাবাৰ আকৌ আমাৰ মানে লৰা সৰু হৈ আছিলে তেতিয়া কেঁচুৱা দিগদাৰ হয় দিবলৈ মানে এইটো থৈ যা যাবও নো পৰীক্ষা দিবলৈ ত তাৰ পৰা সেই দিয়া নহ'লেই মই অনলাইন নকৰিলোৱেই
অঁ
উম। আমাৰ এইফালে দিছিলে দুজন মানে দিছিলে পালে বাৰু এজনে দুজন মানে পালে ফৰগ্ৰেডৰ
দিব লাগে বলাই মেলি থাকিলে আমি এনেই বহি থাকি লাভ নাই আৰু
তাকে দিব লাগে। পৰীক্ষাবোৰ চৰীক্ষা বোৰ দিলে কিবা এটা কৰি থাকিলে আজিকালি প্ৰাইভেটত কৰিলেও কৰিবলৈ হ'লেও পঢ়িব লাগিব। এনেই নিদিয়ে নহয়, চব লাগে আজিকালি বি এ এল এড বি এড
উম সেইবোৰ নকৰিলে একোৱেই নহব। বোলে আমি বি এ পাছ কৰি পেলাই বাাহিৰ কৰি থৈ দিলোঁ বুলিয়ে
তাকে বোলে এম এ কৰিলা নাই সুধিব বি এড কৰিলা নাই সুধিব।
সেইবোৰ সুধিহে সেই কৰিব।
উম আজিকালি চব লাগে কম্পিউটাৰ চম্পিউটাৰ পৰা।
সেইটোৱে কম্পিউটাৰ কৰি থোৱা আৰু কিবা এটা নকৰিলো।
মই কম্পিউটাৰটো কৰি থোৱা আছে বাৰু কম্পিউটাৰটো কৰি থোৱা আছে তাকে একো ওলাই মানে তেনেকে প্ৰাইভেটকে বিচাৰি যোৱাহে নাই কৰিবলে হয়
অহ
এ বিয়া হলো যে বিয়া হোৱাৰ পিছত আকৌ থাকি গ'ল আও
উম
ল'ৰা ছোৱালী হ'ল আৰু তাৰপিছতে তাগি গ'ল আৰু অঐ ওলাই মেলি তেতিয়া যাবলৈও দিগদাৰ হয় ছোৱালী হৈ থকা হলে কিবা এটা কৰি থাকিব পৰা হলহেতেন।
উম।
উম উম।
মি পতককে আকৌ নোৱাৰিও
উম পতকে ওলাই মেলি যাব নে?
তাৰপিছতে হেৰি হয় আৰু মানুহজন ঘৰতে আছে। নেকি
ঘৰতে আছে অ মই নিয়ে ৰাস্তাই ৰাস্তাই এপাক খোজ কাঢ়ি আছোঁ ইমান গৰম ভিতৰতো থাকিব নোৱাৰি
অ ময়ো এয়া আ চোতালতে ইফালৰ পৰা সিফালে আও
অহ
গৈ আছো।
সিফালে ওলাই আহিছো।
অ।
সেনেকৈ
গৰম হলে আৰু কি হ'ব ঠিকানে নাই দেই
এবাৰ বহুত বেছি হৈছে গৰমটো
উম
এইকেইদিন গৰম আছে মানে ৰ'দ আছে বহুত বৰষুণ নাই বুলি দিছে নহয় কালিয়ে আজিয়ে কাইলেও হ'ব চাগে বৰষুণ দিয়াই ভাল ইমান গৰম
উম হ ঘৰত মানুহ
ঘৰত আমাৰ মা দেউতা আছে লৰাটো মানুহজনৰ সেয়াই
অ
তোমালোকৰ ঘৰত
আমাৰো একে ল'ৰা ছোৱালী নাই বাৰু এতিয়ালৈকে
অ তাকেহে
দে সেয়া
লৰাটোৱে খেলি আছে আগফালে মই চোতালতে ৰৈ আছো
অ কিমান বছৰ হল
এতিয়া তিনিবছৰ হৈছে মে' তেৰ তাৰিখে তিনিবছৰ সোমাইছে
অহ
ম
বেছি ডাঙ হোৱা নাই
সৰু হৈ আছে অ বেছি ডাঙৰ হোৱা নাই সৰু হৈ আছে কেনেকে ডাঙৰ হোৱা হলেও
উম উ হলেও এতিয়া পাৰিবা অকনমান কিবা কিনি হেৰি কৰিবলে তিনিবছৰ হ'ল আও অ অকমান এতিয়া থৈ মেলি
সেয়ে মান উম ফুৰিবলে আমি থি হেৰি হোৱাৰ পৰা তেনেকে আঁতৰলে ফুৰিবলৈ যোৱা হোৱাই নাই সৰু হৈ আছে যে এইবাৰ যাম বুলি ভাবিছোঁ এইবাৰ বোলো যাম অকমান ডাঙৰ হৈছে
অহ
গৰম ইমান গৰম বোলো ঘৰত থাকিলেও এনেই হে থকা হয়। একো কৰিব মন নেযায়
উম
তাপৰা সেয়া এতিয়া বোলে অকণমান বুজি পোৱা হৈছে অ অকমান বুজি পোৱা হৈছে যে উম উম উ আকৌ অহাবছলে স্কুলত দিয়াৰ লগে লগে আকৌ একো পতককে কলৈকো যাবলৈও নহ'ব
ইটো পিছা সিটো বুজায়
হে কৰি হ হে উম
দুই
হেই তোমাৰ নাইনপুৰ ক'ত নো ঘৰ
নাইন পু চেণ্টাতে আও বেছি দূৰ নহয়
অ নাইন পু চেণ্টাৰটে
অহ
তাকে
তোমাৰ
মোৰ এইফালে এই উম এই জৰাবাৰী যে তৰাবাৰ শুনিছা নাই ব পথা আমাৰ ঘৰ এই হেৰিয়ৰ ওচৰত পলিটেকনিকৰ ওচৰত পলিটেকনিক কলেজৰ ওচৰত উম, সেইকণত সেইকণতে ওচৰতে অ আমাৰ ঘৰৰ পৰা এইফালে পিছফালেদি দেখি খি থাকে মানে
অহ
আহিবা কেতিয়াবা
উম তাকে সেইফালে নাইনপলে গৈ থকাই হয় বাৰু
অহ আহিবা
ফালে আহিলে আহিবা ফোন কৰিবা সোমাবাহি উম
তুমিও গ'লে
অ এইফালে আহিলে মেলিলে এইফালে হেৰিয়লে আহিছা নাই গ'ল্ডেন টেম্পোললে
নাই যোৱা যাম বুলি ভাবিয়ে আছোঁ কিন্তু যা যোৱাহে নাই
ওচৰতে সেইকণতে আমাৰ ঘৰ পাৰ হৈয়ে যায় সেইফালেদি
উম লগৰ এজনীও আছে বাৰু মাতি আছিলে যোৱাহে হোৱা নাই
অঁ আমাৰ সেকণতে ওচৰতে
উম লগৰজনী ঘৰো সেইফালে বুলি সেইকণতে বুলি কৈছে আৱ বেছি দূৰ নহয় বুলি কৈ আছে তাপা মাত তিয়ে থাকে মইহে বোলো ৰহ, এ তাই ভাগ মানুহজন ঘৰত নাই যে বাহিৰত থাকে
অঁ অঁহ
তাপা মই বো অ অসমীয়া মানুহ
অ অহ
তাপা সেয়ে যাম বুলি ভাবি আছোঁ আক আমি অকলে বেয়াও লাগে ন তাই কৈছে ৰ একেবাৰে আহক আৱ
উম, তেতিয়া মানুহে নাহিলে তাকেতো আহিলে আহিবা এইফালে
অ গ'লে কম বাৱ
উম।
সেইটোৱে
এই গৰমত ওলাই মিলি যাবলৈও মন নেযায়।
অ কাপোৰ কানি এসোপা লগাই একেবাৰে গৰমত যে একোৱে মই হেৰী কৰিবলে মন নাযায়।
তাকেহে ৰ'দ যিটো ৰ'দত দেখিলে ভয় লাগে বাহিৰলৈ যাবলৈ মন নযায়।
মই ভিতৰতে সোমায়ে থাকোঁ
আমি আমাৰ একদম ভিতৰতো গৰম উঠিছে ফেনৰ হাৱাবোৰ একদম গৰম গৰম লাগিছে
উম
তাপা সেই পিছফালে গছজোপা আছে তাৰ পৰা বতাহ মাৰি থাকে তাত অলপ দেৰি বহিলোঁ তাপা আকৌ এখন মিটিং আছিলে মিটিঙলে গ'লো। তাপা আহি মেলি সে মই বোলো আগফালে অকমান যাওঁ।
ময়ো সে অকমান হেৰী কৰি পিঠাগুৰি মানে খুন্দিলে পথাৰ হেৰীয় কাৰণে আকৌ পিঠাগুৰি খুন্দিলে উম খুন্দিলে মায়ে আকৌ বনা লে মেলিলে
উম।